হেল্লৌ'।
হেল্লৌ' অঁ। এনেই আছো, তুমি?
আছো আৰু। এনেই মানে বহি আছিলো ভাল লগা নাছিলে যে সেইকাৰণে ফোনটো কৰিলো তোমাক, বাকী খবৰ ভাল নে?
আৎচ্ছা অঁ ভালে, তোমাৰ?
এ ভালে।
অঁ'।
কিন্তু বহুত দিন, এই বহি আছিলো পুখুৰী কিনাত এনেই।
আৎচ্ছা, অঁ খালো।
উম' উম'।
তুমি?
বাকী এ খালোং আৰু আৰু, বাকী খবৰ ভাল?
উম ভাল, তোমাৰ কোৱা?
ভালেই আৰু মানে এনেই আছো আৰু এতিয়া, সেইকাৰণে। টাইম পাছ হোৱা নাই।
উম'।
বাকী- হেল্লৌ'
অঁ কোৱা?
বাকি কোৱা আৰু? এনেই কিবা কৰি আছা নে?
পঢ়ি আছোঁ এতিয়া।
পঢ়ি আছা ন?
উম', তুমি?
মও পঢ়িয়ে আছো বাৰু।
আৎচ্ছা, কিমানত পঢ়ি আছা?
এইবাৰ ইলেভেন ফাষ্ট ইয়াৰ।
আৎচ্ছা, চেকেণ্ড ইয়াৰ।
ছেকেণ্ড ইয়েৰ নহয় মানে একবছৰ গেপ আৰু।
উম' তুমি আৰ্টছ লৈছা নে কমাৰ্চ লৈছা?
আৰ্টচ।
আৎচ্ছা।
আৰ্টচ লইছো মই।
উম'।
তুমিও তাকে সেয়াই লৈছিলা? নাই না আগষ্টৰ পৰা আগষ্ট-
উম' অঁ অঁ।
তুমি কি লৈছা?
আৰ্টচ।
আৰ্টছে ন আৰ্টছে লয় বেছিভাগ মানুহে ন।
উওম'।
ভাল লাগে কিবা এটা আৰ্টছ লৈ, সহজো আছে কিবা‌ আৰু। কমাৰ্চ ল'লে অকল মেটছতে সোমাই থাকিব লাগিব ছাইন্স ললেও সেইটোৱেই। বহুত টান আৰু চাইন্সত পইচাও বেছিকৈ যায় ন। বাকী চাইড ইনকাম কিবা
তেনেকে তো একো নাই কৰা।
উম
তোমাৰ
মই ফাৰ্মাচী
আচ্ছা
ফাৰ্মাছিত‌‌ ললো মই, এ মানে মই নাৰ্ছিং কৰি আছিলো ন!
উম,
এতিয়া নাচিং ৰুমৰ ফাৰ্মাছিত কৰিছো।
অ,
এনে কৰিব পাৰা, ভালো টাইম পাছো হৈ যায়।
উম, পাৰি ছেকেণ্ড ইয়াৰ পিছত ভাবিম আৰু এতিয়া।
এতিয়া অকল পঢ়াতটো ন।
হম,
উম তুমি মোক দুখনত এনে মানে ক পঢ়ি থকা সময় টাইম পাছো নহয় না কেইটামান পঢ়িলো কৈ পিছত টাইম দিনৰ টাইমতটো এনেই যায়গে। পিছত সেইকাৰণে এইটো কামকে ললো আৰু মানে তেনেকে কৰোঁ।
উম, উম।
এনে কি, কি মানে কৰা তুমি এনেই টাইম পাচ?
টাইম পাছ এতিয়া এনেই ঘৰতে আছোঁ, কলেজত যাওঁ সেনেকাই আৰু।
অঁ, অঁ কলেজ কোনখন হেৰি তেজপুৰ।
হা তেজপুৰখন অঁ তেজপুৰত।
অ, অ। মই ও ল'ম বুলি আছিলো। তাৰ পিছত মানে, নলৈ পেলাই আমাৰ! এইফালে ললো কলেজ এখনত
আচ্ছ। ঘৰত কোন কোন আছে?
ঘৰত মোৰ মা, দেতা মই ভন্টি আৰু দাদা এটা।
আচ্ছা। মই ভণ্টি, দাদা, ‌মা, দেউতা।
অ একেই অ। মাজো বাৰু, সেইকাৰণে চলি যাওঁ আৰু মাজে, মাজে।
উম, এতিয়া গৰম বন্ধ নহতো এতিয়া ক'ৰবাত ফুৰিব নোযোৱা?
ভাবি আছো যাওঁ বুলি মাতি আছে সবেই যাবলৈ কিন্তু সময়ো নাই, মানে ফাৰ্মাচী সোমালো ন। চ' সেইটো কাৰণে ওলাবও নোৱাৰো ঘপকতে চুটি ল'ব নোৱাৰো।
উম,
চাওঁ যাওঁ নে নাযাওঁ, এনেই ফুৰিব যাবতো লাগিবই গৰমতে। কেইটামাহে তোমাৰ টাইম দি দিয়ে। তুমি?
যাম ভাবিছো।
উম, ফেমিলিৰ লগত নে?
উম, ফেমেলি লগতে যাব লাগিব।
উম। এনেকে ফেমিলিৰ লগতে যাম আৰু চাগে ক'ৰবাত। কিন্তু গৰমতাম উম, এতিয়া ঘৰতে।
অ', কি কৈ আছিলা?
না, মই কৈছোঁ এতিয়া, ফেমিলিৰ লগতেতো ফুৰিব লাগিব, এই ঘৰৰ মানুহ ঘৰত থাকিও ভাল নালাগে।
উম, বহুত গৰম।
বহুত, থাকিব নোৱাৰা। যেনে তেনে এতিয়া অকণ ৰ'দতটো কমিছে, অকণ ভাল লগা হৈছে প্ৰায় এইকণ সময়।
আহ।
দুপৰীয়াৰ লৈকেতো উশাহটো লবলে কিবা। এনে ঘৰত পোহনীয়া জন্তু পোহে নাই, তোমালোকে?
আছে।
উম।
গৰু আছে, ছাগলী আছে, গাহৰি আছে।
হে।
মুৰ্গী আছে।
অ', আমাৰ কিবা ৰাজহা আছে, কয়লাৰ মুৰ্গী। এজনী অৰুণাচলৰ কুকুৰ কিনি অনা, এজনী লুচি।
আচ্ছা।
ছাগলীও আছে, এ সৰু-সুৰা আমাৰ পৰিয়াল ক'ব গ'লে এইখিনি।
উম।
এ কি, দাদাহঁতে কিবা কৰে?
পঢ়ি আছে এতিয়া।
চোবে পঢ়ি আছে ন'?
উম।
উম, উম, আমাৰ চবে পঢ়িয়ে আছে।
উম।
বাকী বিহু-চিহু নচা?
অ'।
নাচা ন'?
উম।
তাকে মইও বাৰু নাচো, শিকাও বাৰু পোৱালী।
আচ্ছা।
এনে মানে কৰ্মশালা-চৰ্মশালা নে, এনে মুকলি বিহু?
এনে এনেকা ফাংচন বিলাকত।
অ', ফাংচন বিলাকত ন', ত' ভালোঁ লাগে সেইবিলাক কৰি ন'? তেনেকে ভাল লাগে আকৌ।
তেনে ঘৰৰ মানুহবিলাক, মাহঁতে কি কৰি আছে?
ঘৰৰ মানুহ বিলাক এতিয়া গৰমতটা য'তে-ত'তে পৰি আছে, দাদাই মাছ মাৰি আছে। ভণ্টিয়ে ৰখিলৈ চাই আছে, মই বহি আছোঁ, কথা পাতি আছো, আৰু মায়ে মোবাইল চাই আছে, পাপায়ে ঘৰৰ কাম, পাপা আমাৰ মানে নবহে শান্তৰে, কাম কৰিয়ে থাকে, কিবা-কিবি। তোমালোকৰ?
আছে, দেউতা বাহিৰত থাকে, ঘৰত মা আছে, আৰু দাদাহঁতে আছে ৰুমত ইফালে ক'ত ক'ত আছে, মই এনেই ৰাস্তা পিনি বহি আছো। নাই আহ ঘৰতে আছে মানে, দেউতাই বাহিৰত থাকে।
অ', আমাৰো লাওঁ থাকিছিলে এতিয়া মানে আই এবছৰ মান হৈছে আহাঁ, নে বাহিৰতে থাকিছিলে?
আচ্ছা
বাকী মানে ঘৰৰ ওচৰত এনে ওলাই যোৱা আছে না নাই?
তেনেকাতো যোৱা নাই, যাম বুলি ভাবিছো এয়া লগৰীয়া বিলাকক কম ক'ত যায় ফুৰিব সে বনালে পিছত নগ'লে মানে মাহঁতকে ক'ব লাগিব।
মানে এনে ঘৰৰ পৰা ওলোৱা নাই এনে, ফুৰিবলৈ বাহহোতৰ ঘৰৰ পৰা এনে ওচৰে পাঁজৰে?
নাই আজি গৈছিলো বাইদেউহঁতৰ ঘৰত।
উম',।
বহুত গৰম থাকিব নোৱাৰে ক'তো।
এ' যি কৈছা আৰু মানে। যেনেকা গৰম মানে নিজৰ ঘৰতে শান্তি নালাগে, বেলেগৰ ঘৰত কি শান্তি লাগিব।
উম', এনে ঘৰত কি খেতি কৰে?
আছে ধান খেতি আছে। পুখুৰী আছে দুটা মাছ মাৰি থাকিব পৰা। বহি থাকিব পাৰা। এইবাৰ কঠীয়া পেলাইছে হ'ব আৰু লগাব আৰু।
ধান উম' নোৱাৰোৱে গৰমত।
ই ছেম ছেমটোয়ু দে। মই জোক দেখি ভয় কৰো, সেইকাৰণে মই বোকাত নামিবলৈ ভয় লাগে পাই।
উম',।
আৰু জোক দেখিলে জীব ওলাই যাব।
তেনেকে আজিকালিতো ইমান নহয় বাৰু।
এই বাৰিষাওত কেইদিনমান যে বৰষুণ দিছিলে না। সেইটো সময়ত জোক দেখি মোৰ যি ভয় লাগিছে মই মানে ঘৰৰ পৰা বাহিৰে ওলোৱা নাই। এনেকুৱা অৱস্থা মোৰ, মই চ'ব সয্য কৰিব পাৰো, মই জোক সয্য কৰিব নোৱাৰো।
সেইটোৱে মোৰ বহুত ডাঙৰ প্ৰব্লেম। সেইকাৰণে মা হতে লগাই, মই ৰখিলে চাওঁ আৰু।
উম',।
তাৰ বাহিৰে কৰিমনো কি। তোমালোকৰ খেতি?
আমাৰ আছে বাৰু অলপ বেলেগক দিছে এনেকৈ আদি কৰিবৰ কাৰণে।
অ', অ', সেইটোও ভাল বাৰু ন' উম', সেইটোও ভাল। আমাৰো কৈছিলে পিছত মানে আমাৰ দেউতাই ক'লে যে মই আহিল যেতিয়া মই কৰিম দে বোলে নালাগে দিব।
উম',।
সেইকাৰণে আমাৰ এবাৰ নিজে কৰিছে, কিন্তু নিজে কৰিলেও কষ্ট আছে ন'।
যোৱাবাৰ কৰিছিলে এইবাৰ দিছে বেলেগক।
অ', এ' আদি কৰিলেতো আকৌ আধা খিনি দি দিব লাগেতো ন'?
উম', আধা- আধা হয়', যোনে কৰে সিহঁতক সিউ পাব আৰু আমাৰো পাম তেনেকে আধা- আধা হয় আৰু।
অ মানে যিমানটো পায় মানে তাৰ। উম মানে অকণো বেছি নহয় অকণো হেৰি কম বে কম নহয় ন?
উম।
উম, এনে বেলেগ চিজনতো বেলেগ-বেলেগ খেতি কৰে ন তোমালোকৰ?
অঁ চবজি বিলাক যেতিয়া চবজি বিলাক হয় তেতিয়া এনেকা কিবা কিবি চবজি বিলাক খেতি কৰে আৰু।
অ নাই আমাৰ আকৌ তেনেকে থৈ দিয়ে, আমাৰ মানে দেউতাই গাড়ী চলাই ন। গাড়ীও চলাই, চ দুই পিনে পৰা কৰিবলে সেইকাৰণে খেতিটো থই দিয়ে আৰু মানে। তেতিয়া আকৌ আহে সা মানে চিজনটো ধানৰ তেতিয়া কৰে, তাৰ সময়খিনিলেকে গাড়ীয়ে চলায়।
উম।
তেনেকে মিলাই আৰু, দুুই পিনে মিলাই পাপায়। আৰু আমাৰ
আৰু মানে ইমান খেতিত নালাগো ন ভয় লাগে।
উম।
সেইটো কাৰণে আমি নাজানোঁ। চ'ব পাপায়ে কৰে আৰু কামলা লগাই।
উম।
তোমালোকৰ চাগে দাদা হঁতো পোৰা জানেই ন?
উম।
সেইটো কাৰণে টেনশ্যন নাই বাৰু, আমাৰ কোনোৱে নাজানোঁ খেতিৰ পথাৰ!
উম' দাদা আছিলা বুলি কৈছিলা ন?
অঁ আছে।
দাদাই কি পঢ়ি আছে? না পঢ়া শেষ? অঁ আচ্ছা আচ্ছা।
হম। মানে এতিয়া আছে তাৰো মানে এডমিশ্যন লৈছিলে।
অঁ। হ'ব দিয়া ঠিক আছে ন তেনে, কালি ইমান কথা পাতিম।
অঁ অঁ হ'ব দিয়া।
উম।